অ', কোৱা?
কি খবৰ? ভালেই ভালেই। কি কৰি আছা?
অ', মই এনে বহি আছো তুমি কি কৰিছা?
তোৰ মাহত কত?
মা হত অঁ, মোৰ মাহঁত ঘৰত নাই নহয়। তোমাৰ?
থাকা নেকি?
অঁ, অঁ।
অঁ ভাত পানী খালা?
ভাত পানী খোৱা নাই। তুমি চলা আহ অ' অ', তোমাৰ মাহত কি কৰিছে? পঢ়া শুনা, মই কলে যোৱাই নাই আগষ্টৰ পৰা ষ্টাৰ্ট হবহে।
আচ্ছা তুমি এইবাৰ ফাইনেল দিছা নেকি?
উম উম। তোমাৰ?
মই এইবাৰ ছেকেণ্ড ইয়াৰ।
চলি আছে আৰু, পঢ়িবলৈ দেখোন মনেই নাযায়।
একেই একেই।
তাকেই। কি যে হ'ব ফাইনেল দিম এবাৰ।
তুমি দিবাহে মানে?
দিম হে অ'। বাকী ৰিজাল্ট কেনে? মাহত আছে, এনেই আছে, এনে আছে মাহত কাম চাম কৰি।
ৰ খবৰ খাতি ভাল?
ৰিজাল্ট ভালে দিয়া।
তাকে
উম। অ'। তোমাৰ মাহতে খানা পিনা কৰিল নে?
খালে খালে মাহঁতে খালে।
অ' অ' তুমিতো কলচল নকৰাই আজি কৰিছা।
সেইটো কাৰণেই। কোৱা আৰু কম্পিউটাৰ ক্লাছ চাচ জইন কৰিছা নেকি?
কৰিমহে এই মানে জুলাইত একমাহ এনেই যাব নিদো বুলি কৰিম বুলি ভাবি আছো। লাইফ কেনেকুৱা চলি আছে?
চলি আছে আৰু দিয়া। যেন তেন
উম
কত
কি বুলি কয় অ' হেৰি ৰবা হা মোৰ মানে নেটৰ্ক ইচু হৈ আছে মানে তোমাৰ কিবা এটা দিছছো চোৱাচোন।
ফনটো তোমাৰ চাইলেন্ট কৈ লোৱাচোন।
অহ অ'। উ
কোৱা আৰু হেল্লো' হেল্লো'।
অ' কোৱা
অ' কোৱা আৰু। হেৰি কি বুলি কয় আজি আজ কালি মই মানে তোমাক ক'বলৈ আছিল হা
উম।
মই মানে মই মানে ভাবি আছোঁ এতিয়া আমি মানে হেৰি এটা কৰো প্ৰটেষ্ট কৰো বুলি ভাবি আছো। ইমান বাঢ়ি গৈছে দেখি চাই চাগে ত' পলিউচন বিলাক অলপমান কমাব লাগে আমি মানে ডাইৰেক্ট প্ৰটেষ্ট নকৰো ইলিগেল হৈ যাব ন সেইটো, আগত আমি মানে হেৰি হ'ল ন এখন দিম এনে এপ্লিকেশচন লিখিব জানানে নাই? জানা? অ'। লিখিম ন নহলে আমি জল্দি জল্দি কৰিম যিমান পাৰো। এতিয়া মানে হেৰিতটো বেছি বাঢ়ি গৈছে ন পলিউচন পলিউচনৰ কাৰণে এতিয়া মানে উম এতিয়া অ' আমাৰ মানে অসমতো ঢেৰ প্ৰতিদচন গছ চছো ইমান কাটিছে।
অ' অ' হয় সেইটো দেখিছো বাৰু।
উ কষ্টত কটাৰ কাৰণে গৰমো বাঢ়ি গৈছে ইমান। ভাবি আছোঁ কৰো প্ৰটৈষ্ট, বা আগতে আমি মানে হেৰী এই কৰো আৰু, এপ্লিকেশ্যান এখন দি লও।
অ'।
টাইম লাগিব এয়া, ইমান জল্দিটো নহ'ব।
নহব বাৰু অ'।
নহলে এটা কাম কৰিবা, কালি মানে আমাৰ ঘৰত আহি যাবা বুজিছা।
অ' যাম দিয়া।
মানে মানুহ চানো লাগিব যদি এপ্লিকেশ্যন নকৰে দেন কৰিবলৈটো আমি প্ৰটৈষ্ট কৰিবলৈ, তোমাৰ লগৰ চগৰ চাগে আছে মানে। এতিয়া চাইজ কৰিম ন, আমিতো ট'টেল আমাক ফিফটিন হাণ্ড্ৰেড মান মানুহ লাগিব।
তোমাৰো সেইফালৰ, তুমিও মানুহ বিলাক গোটোৱা, মইও এইফালে গোটাও।
অ, মই এইফালে গোটাম দিয়া আছে আমাৰ গাঁৱৰ মানুহখিনি মানে বহুত ভাল আছ
ভাল হৈছে অ, আমি তাক তাৰপিছত এনেকে জেগা জেগাত অলমান এৱাৰনেছো দিব পাৰিম, এইটো টপিকৰ ওপৰত, অ
এনে হেৰি কৰোঁ, আমি মানে এনেকে দাইৰেক্ট চাপ'ৰ্ট নাপাম, চ'চ চচিয়েল মিডিয়াটো আমি মানে ভিডিঅ'ছবিলাক দি দিম, নে কি কোৱা? পেজ এটা খুলিম অ' আমি মানে এইটোৰ ওপৰত এতিয়া চোৱা হা পলিউচন তুমি এ সেইদিনাখনতো তুমি তুমি ন, অ তুমি তুমিয়েতো গৈছিলা ন দিল্লী সেইদিনাখন? তাত মানে তোমাৰ চোৱা এতিয়া তাত তুমি অকমান ভাল হবা, এনেকুৱা লাগিব তুমি দহ-বিশটা চিগৰেট এবাৰতে খাই দিছা তেনেকুৱা নালাগে কোৱা। উম, তাত হেল্থ মানে তাত যোনটো মানুহ আছে।
হৈছে।
অসমতো হৈছে, কিন্তু দেল্লীত এতিয়া বেছি আছে, এতিয়া আমি মানে দেল্লীৰ কাৰণে বাৰু আমি দেল্লীত টো কৰিম পিছত সেইটো। কিন্তু, আগত আমি আমাৰ অসমৰ কাৰণে কৰিব লাগিব।
কৰিব লাগে। যিহেতু, আমি ইয়াতে আছোঁ।
উম, এতিয়া গছ-গছনি আমি যিমান পাৰো সিমান ৰুব
ৰুব লাগিব, অ'।
কাটাৰ কাৰণে বহুত বাঢ়ি গৈছে। গ্ল'বেল ৱাৰ্মিং কিমান বাঢ়ি গৈছে।
উম আৰু তোমাৰ মানে আমি ভিডিঅ'টো ক'ত দিলে বেছি ভাল হ'ব
অ তুমি কোৱাচোন কত দিলে ভাল হ'ব
মই ভাবি আছো মানে গোটেই কেইটাতে ডুউ এতিয়া চোৱা ইনষ্টাটো নহয় যেন যি বিলাকে বেছি ইউজ কৰে মানে ডাঙৰ মানুহ বিলাকে ইমান নকৰে ডাঙৰ মানুহ বিলাকে ফেচবুক ফেচবুকত দিম তাৰি আকৌ ইউটিউবতো দিম তেতিয়া মানে আমি অলপমান কব পাম আৰু আমক হেৰী ফটো কৰিব
তোমাৰ
আৰু এতিয়া তুমি চাবা হা, এতিয়া অ', উম, এতিয়া চোৱা হা ইমান সৰু-সৰু পোৱালীবিলাক কে ফোন পুৰা পাই গৈছে, ইনষ্টটা একাউন্ট-চছেকাউন্ট খুলি লৈছে। আৰু এতিয়া তুমি হা এই ফোনডালৰ কাৰণে বেছি মানে ৰাস্তাই-ঘাটে গ'লে ফন-চন টিপি যায়, সেইটো কাৰণে মানে হেৰি এক্সিডেন হৈছে চবৰে। এতিয়া মানে আৰু সৰুবিলাকৰে মানে বেছ ইনষ্টা এতিয়া মা-আৰু মাজতেও চোৱা ইমান সৰু-সৰু পৰা ইনষ্টা খুলি দিছে। বহুত বাঢ়ি গৈছে।
সঁচাকে বহুত বাঢ়ি গৈছে আৰু কথা ক'লেও আজিকালি ধৰা জেন যিবিলাকে নুশুনে।
উম।
সিহঁতে ৰাস্তাত ফোন চলাবই, ইয়াৰফোন ইউজ কৰিবই, যদি হৰ্ণো মাৰি থাকে পিছফালৰ পৰা সিহঁতে মানে ইগনোৰ কৰি দিয়ে। তেনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে।
উম।
এতিয়া মানে, আমি সেইবিলাকৰো, এতিয়া চোৱা হা, মাকহঁতৰো অকণমান হেৰি আছে। সৰু, সৰুৰ পৰা ইনষ্টা-চিনষ্টা, এনে, আৰু যে এতিয়ালৈ সৰু- সৰু পোৱালীবিলাককে পাৰ্চনেল ফোন দি দিছে।
তেওঁ
সেইবিলাক মানে, হৈছে আৰু এতিয়া
আমি গোট খাই পেলাই, চবেই মিটিং এখন দিওঁ, এইটোৰ ওপৰত।
এইটোৰ ওপৰত আমি দিম। অ', কিন্তু আমি ক'লেনো ক'ত শুনিব? এতিয়া আমি ক'লে মানে ক'বই কেনেকা কৰিছে। সিহঁতে আগতে নাপালে বুলি এতিয়া আমাৰ পোৱালীকেইটাকো দিব হ'লে আৰু এতিয়া চোৱা চাবাহা, সৰু সৰুলৈকে ৰিলচ বনাইছে। এ, সিহঁতে মানে এতিয়া জানাটো দৰকাৰ। কিন্তু, মানে ধৰা মাকহঁতৰ ইনষ্ট টা একাউণ্টত এটা দুটা ৰিলছ দিছ সেইটো বেলেগ কথা। কিন্তু সিহঁতকে পাৰ্চনেলি খুলি দিছে। সেনেকুৱা হ'লে মানে, আৰু এতিয়া পোৱালীবিলাক মানে আগলৈ হেৰি হৈ যাব ন? এ, হেৰি, বেয়া হৈ যাব।
উম
ত আমি এতিয়া মানে আৰু কি কম চোৱাচোন কেনেকুৱা হৈ গৈছে জেনেৰেশ্যনটো। এতিয়াাতটো সৰু তুমি কাকো নেদেখিবাই বাহিৰত খেলিব যোৱা আমাৰ জেনেৰেশ্যনত আমি মোবাইল চোবাইল চাগে পোৱাই নাছিলো খেলিবই গৈ থাকো। উম' এতিয়া ভাত ভাজি বনোৱাব আহিলো আমি তেতিয়া এতিয়া চাগে কোনো গেণ্টে এতিয়া তুম কাৰোবাৰ সৰুোৱাল এটাক সুধিবা চোন হেৰি কি কয় লুকা ভকু কাক কয় লুকা ভুকু খেলিছা তোমালোকে খেলিছা তোমালোকে কেতিয়াবা। কি লুকা ভাকো মানে আউটৰ গেম নাজানেই। হম-হম। নেটৱক ইচু হৈ আছে তেনেকে তোমাৰ ভইচ মানে ভালকে অহা নাই।
উম
শুনিছানে? এ এতিয়া মানে অকমান দেৰি আহিছে কোৱা শুনিছো বুজিছো বাৰু।
ভাত চাত খোৱা বাদেই দিয়ে।
উম ফোনটো পালে মানে ভাত চাত কি মানে আৰু কি ক'ম আৰু চোৱাচোন আৰু এতিয়া মানে তুমি তাকে নো সোধা আমি মানে আগতে ডাঙৰ মানুহ এটা দেখিলে অ' আমি আগতে যেতিয়া সৰু ল'ৰা ছোৱালীতে ডাঙৰ মানুহ এটা দেখিলে মাতো হা এতিয়া সিহঁতে, এতিয়া ওলাইহে সিহঁতে মানে মাটাটো পাহৰিয়ে পায় ফোন টিপুতে-টিপুতে।
সেইটোৱে হয়। সোমাই যাই মানে মোবাইলটোত একেবাৰে, অ সেইটো ফোন এদিন বেন কৰি দিয়কচোন মানুহ পগলাৰ নিচিনা হৈ যাব।
পোৰা তুমি আৰু এদিন যদি তোমাৰ ধৰা অ' নেট নাহে বা নেটৱৰ্ক বন্ধ কৰি থৈ দিয়ে, তেতিয়া আৰু চব পগলা হয়। এই উম এতিয়া চোৱাহা যদি এইটো কাৰ এতিয়া
ঘৰে-ঘৰে ৱাই ফাই।
উম আৰু এতিয়া চোৱা হা পলিউচনৰ কাৰণে কোনো ওলাই নাহে হা কিন্তু এদিন যদি তোমালোকক নেটৱৰ্ক-চেটৱৰ্ক আহা বন্ধ কৰি দিয়ে তেতিয়া গো গোটেই গালে প্ৰটেষ্ট কৰিবলৈ ওলাই যাব।
অহ মানুহ নোৱাৰেই থাকিবলৈ ফোন নোহোৱাকে দেই।
অ আৰু নেটৱৰ্ক বন্ধ হলেতো মানুহ কটা মাৰা হয়।
আহ।
আমি কালি কৰিম ন? মানে আহিম আহিম অ তুমি আহিবা? তুমি আহিব- আমাৰ ঘৰত কালি আবেলি পাঁচটা মানত। অ কৰিবা মই যদি যাব লাগে মই যাম দিয়া বা এজনীক লয়। দিয়া মই ৰাখিছো ন? উম উম
অ অ দিয়া।